হয় কোৱা বন্ধু।
হয় আজি জানানে কি হ'ল মানে পুৱা যেতিয়া মই, খালী পেটত এগিলাচ পানী খাই উঠি বাৰাণ্ডাত বহিছিলো, ৰ'দ জাক পাতৰ ফাঁকেৰে, সুমাই আহিছে। চৰাইবোৰে চিত্ৰ দিছে। হঠাৎ মনলৈ আহিল পানী নোহোৱা হলে কি হ'লহেঁতেন? আমি সদায় কওঁ, পানীৰ দৰে সহজ। কিন্তু আচলতে পানীৰ দৰে দামী বস্তু, এই পৃথিৱীত আৰু নাই। তুমি ভাবিচোৱা আমাৰ শৰীৰৰ সত্তৰ পাৰচেণ্ট পানী, পৃথিৱীৰো সত্তৰ পাৰচেন্টেজ পানী আমি পানীৰেই গঢ়া, পানীৰেই জীয়াই আছো। আথচ আমি টেপ এটা খুলি পানী পাওঁ বাবে তাৰ মূল্যও নুবুজো, আজি পানীৰ কথা পাতো পাতো অহ পাতো আহা ইয়াৰ উপকাৰ ইয়াৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ আমি কিয় বচাব লাগে?
হয়', তুমি একেবাৰে ঠিক কথা কলা, পানী অবিহনে জীয়ে জীৱন কল্পনাই কৰিব নোৱাৰি, মই- মই কওঁ শুনা। প্ৰথমে শৰীৰৰ কথাকে কওঁ। আমি যেতিয়া পানী খাওঁ, তেতিয়া সি কেৱল এ' পিয়া গচোৱা এ' গুচোৱা নাই পানীয়ে আমাৰ তেজক পাতল কৰি ৰাখে, যাতে শুদযন্ত্ৰই সহজে এ' পাম্প কৰিব পাৰে।
খাদ্যই' পানীয়ে খাদ্য হজম কৰাত কৰে। পেট চাফ ৰাখে, বৃকই যেতিয়া শৰীৰৰ লেতেৰা বস্তু চেকি প্ৰসাৱৰ জৰিয়তে ওলাই দিয়ে, তেতিয়া পানী নহলে সি কেনেক কৈ কাম কৰিব। পানী কম হলে প্ৰস্ৰাৱ হালধীয়া হয়, শিল হয়, গা বিষাই। ছাল খন চোৱা পানী খোৱা মানুহৰ ছাল কোমল উজ্জ্বল, পানী নো খোৱা মানুহৰ ছাল শুকান, সোনকালে এ বলি ৰেখা পৰে। মগজুৰ পঁচাশী শতাংশ পানী। পানী কম হলে মূৰ ঘূৰাই। মনোযোগ ন নবহে খং উঠে পৰীক্ষাৰ আগত চাৰে ছাৰে কিয় কয় যে পানীৰ এ বটল লৈ আহিবা কাৰণ মগজুৱে পানী নাপালে কাম নকৰে, গতিকে পানী মানে জীৱন পানী মানে স্বাস্থ্য আৰু পানী মানে শক্তি। সেয়েহে পানী সদায় খায় থাকিব লাগে, আৰু ইয়াৰ ব্যৱহাৰটো ভালদৰে কৰিব লাগে। তোমাৰ কি মতামত?
ঠিকেই কৈছা আৰু একেবাৰো আৰু পানীৰ উপকাৰ কেৱল খোৱাতে শেষ নহয় খেতিৰ কথা ভাবা বীজ এটা মাটিত দিলে, পানী নিদিলে গজিবনে? নহয়। ধাননি পথাৰত আপুনি নাথাকিলে, অ চৰি অ' পথাৰত পানী নাথাকিলে ধান হবনে? সেইটোও নহয়, গোটেই মানৱ মানৱ সভাত খব সভয়তা নৈৰ পাৰত গঢ় লৈ উঠিছে, কিয় জানা কাৰণ পানী। পানী আছে মানে খেতি আছে। খেতি আছে মানে খাদ্য আছে, আৰু খাদ্য আছে মানে মানুহত থাকিব পাৰে। উদ্যোগৰ কথালৈ আহা কাপোৰৰ মিল অ', কাগজৰ মিল ঔষধৰ কোম্পানী বিদ্যেগ উৎপাদন সকলোতে পানী লাগে। তাপ বিদ্যুন কেন্দ্ৰত পানী গৰম কৰি ভাপ বনোৱা হয়। সেই ভাপেৰে টাৰৱাইন ঘূৰে। জল বিদ্যু কেন্দ্ৰত পানীৰ সোতেই সুতে বিজুলী দিয়ে। তোমাৰ মোবাইলটো ক কম্পি কম্পিউটাৰত বন বনাবলৈ কওঁ কাৰখানাত লাখ লিটাৰ পানী ব্যৱহাৰ হয়। আমি যি চাৰ্ট পেন্ট পিন্ধো সেই কপা গজাবলৈ পানী লাগে। মানে তুমি যি বস্তু চুইছা ব্যৱহাৰ কৰিছা তাৰ প্ৰতি কটেৰে ভিতৰত লুকাই থকা পানী আছে। ইয়াক কোৱা হয় ৱাটাৰ ফুট ফুট প্ৰ্ৰিণ্ট। এটা কফি বনাবলৈ এশ চল্লিশ লিটাৰ পানী লাগে। এটা বাৰ্গাৰ বনাবলৈ দুই হোজাৰ চাৰিশ লিটাৰ মানে ভাবিছা কিমান পানীৰ প্ৰয়োজন হয়। ভাবিব পাৰিছা। যে কিমান পানী আমি প্ৰয়োজন কৰো কিমান বস্তুত হয়নে।
হয় তুমি ঠিকে কৈছা, কথাটো মই আগতে কম পোৱা নাছিলো, এতিয়া গ'ম পালোঁ যে, পানীতটো আমাৰ কিছুমান ক্ষেত্ৰত ইমান বেছি প্ৰয়োজন মানে ব্যৱহাৰ কৰা হয় ভাবিলৈ, ভাবিলেই গাৰ নোমডাল, এ গাৰ নোম থিয়ৰি হৈ যায় এ থিয় হৈ যায়। আৰু পানীৰ আন এটা ডাঙৰ উপকাৰ হ'ল, পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰা, বৰষুণ হলে গছ গছনি গজে। অ', গছে কাৰ্বন ডাই অক্সাইড শুহি অক্সিজেন দিয়ে। নৈ বিল, বিলে মাছএ, মাছ কাছক আশ্ৰয় দিয়ে। পৰিভ্ৰমী চৰাই আহে, জলাশয়ে গৰমৰ দিনত অঞ্চলটো ঠাণ্ডা ৰাখে। ভূগৰ্ভৰ পানীয়ে মাটিৰ তলৰ স্তৰবোৰক ধৰি ৰাখে নহ'লে মাটি বহি যাব। সাগৰে পৃথিৱীৰ তাপমান নিয়ন্ত্ৰণ কৰে সাগৰৰ পানী বাষ্প হৈ ডাৱৰ হয়, ডাৱৰে বৰষুণ ষুণ দিয়ে এই চক্ৰটোৰ নাম জল চক্ৰ আমি সকলোৱে পঢ়ি আহিছোঁ আগ এইটো আমি পাইছোঁ জলশক্ৰৰ বিষয়ে আৰু এই চক্ৰটো বন্ধ হৈ গ'লে গোটেই পৃথিৱী মৰুভূমি হৈ যাব। একো নাথাকিব, গোটেই পৃথিৱী গোটেই শুকান হৈ যাব। আৰু জানানে, মানুহৰ শৰীৰত উঠি দে আমি গা ধুও। কপাল এ পানী পটি দিওঁ কিয় কাৰণ পানীয়ে তাপ শুকাই, আহ তাপ শুহি লয় পৃথিৱীৰো জ্বৰ এ, জ্বৰ উঠিলে পানীয়ে একমাত্ৰ দৰৱ গছ ৰুলে পানীৰ এ পানীৰে খান্দিলে নৈ বচালে গৰম কমে, গোটেইখিনিতে আমাৰ পানীৰ দৰকা কাৰ। পুখুৰী খান্দিলেও আমাৰ পানীয়ে লাগিব গোটেইখিনিত আমাৰ পানীৰ দৰকাৰ আৰু পানীৰ প্ৰয়োজন তুমি কি ক
ঠিকে কৈছা বাৰু। ইমান মানে অ' প্ৰয়োজন কৰোঁ পানী বা, কিন্তু ইমান মানে ভাবা নাছিলো যে এইবোৰ বস্তুতটো পানী ইমান দৰকাৰ হয় কিন্তু, সময়টো হ'ল পৃথিৱীত পানী আহা যদিও, খোৱাৰ যোগ্য পানী বহুত কম মুঠ পানীৰ
হয়
অ' মুঠ পানীৰ নব্বৈ পাৰ্চেণ্ট সাগৰৰ নিমখীয়া পানী খাব নোৱাৰি। বাকী তিন পাৰ্চেন্টৰ তিনি পাৰ্চেণ্টৰ ভিতৰত দুই পাৰ্চেন্ট বৰফ হয় মেৰুত জমা আছে, মাথোঁ এক পাৰ্চেণ্ট পানীহে নয়, বিল ভোৰ গোভত আছে, যিখিনি আমি খাব পাৰোঁ। খেতি কৰিব পাৰোঁ। আৰু সেই এক পাৰ্চেন্টৰো আদা খিনি আমি প্ৰি, প্ৰদূ, প্ৰদূচিত কৰি পেলাইছোঁ। কাৰখানাৰ ৰ, ৰসা, য়নি, ৰাসায়নিক পানী নৈত এৰি দিছো খেতিত দিয়া, কীটানু নাশ, অ' -বৰষুণৰ পানীৰ পানীৰে বৈ গৈ পুখুৰীত পৰিছে চহৰৰ নৰ্দমা, পোনে পোনে নৈত পৰিছে। গাঁৱত আগতে মানুহে পুখুৰীৰ পানী খাইছিল। এতিয়া পুখুৰীত প্লাষ্টিকৰ বটল আ উঠি ফুৰে আৰু এনেকুৱা বহুত বস্তু আছে। ভূকম্পৰ ভূ গৰ্ভৰ পানী আমি মটৰ লগাই ইমান উলিয়াই লৈছো যে মাটিৰ তল খালী হৈ গৈছে চেন্নাই আৰু বেং বেংগালুৰু দৰে চহৰত গ্ৰীষ্ম কালত টেং টেংকাৰৰে পানী কিনিব লগা হয় ভাবা পানী কিনি খাব লগা দিন আহি পালে আমাৰ ককা আইতাকে শুনিলে বিশ্বাসেই নকৰিব তুমি কি ভাবা এই বিষয়ত
হয় তুমি ঠিকে কৈছা সেইবাবে পানী বচোৱাটো এতিয়া আহ বিলাসিতা নহয় প্ৰয়োজন হৈ পৰিছে প্ৰথম আমি নিজৰ ঘৰৰ পৰাই আৰম্ভ কৰিব লাগিব দাঁত ব্ৰাছ কৰোতে এ টেপ এৰি নিদিবা মদ আ মগ এটা ব্যৱহাৰ কৰা। চাবাৰত গাই বিশ মিনিট নাথাকিবা। পাঁচ মিনিটত গা ধোৱা, কাপোৰ ধোৱা
কাপোৰ ধোৱা
আৰু যেনেকৈ আমি ক'ব পাৰো যে মেচিনত আ মেচিনত গা ধোৱা, মেচিনত কাম কৰা সম্পূৰ্ণ লোড এ হ'ল হ'লে হে ছল হ'ব। অ পাইপ লিক হ'লে লগে লগে ঠিক কৰা। এটুপ এটুপকৈ দিনটোৰ পঞ্চাশ লিটাৰ পানী নষ্ট হয়। এ দ্বিতীয় বৰষুণ পানী সংৰক্ষণ। আমাৰ ইয়াত এ বছৰি ইমান বৰষুণ হয়, কিন্তু সকলো বৈ গৈ নৈত পৰে। তাৰপৰা সাগৰত যদি তাৰপৰা সাগৰত যদি প্ৰত্যেক ঘৰৰ এহ ছালৰ পৰা পাইপ লগাই টেংকিত পানী ধৰি ৰাখো তেন্তে গ্ৰীষ্মকালত কাপোৰ ধোৱা শৌচাগাৰ, এ বাৰীৰ গছত দিব পাৰি ঠিক আছে সকলোবোৰ কাম হৈ যায়। চৰকাৰে এতিয়া নতুন ঘৰত আহ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং বাধ্যতামূলত কৰিছে, কিন্তু পুৰণি ঘৰতটো আমি নিজে কৰিব পাৰো, সেইবোৰ কৰিলেহে আমাৰ পানীটো আমি বচাবো পাৰিম। তোমাৰ কি মতামত?
ঠিকে কৈছা তুমি বাৰু এই সৰু সৰু বস্তুৱে বহুত আমাৰ সমাধান কৰিব পাৰে। যোনটো কি আমি এতিয়া পানী কিনি খাব লগীয়া হৈছে সেইটোক আমি বাদ দিব পাৰো। যেতিয়া আমি এই সৰু সৰু বস্তুৱে মানে ঠিক দৰে প্ৰচলন কৰো, কিন্তু বহুতেই টো মানি নচলে, আৰু খেতিৰ সে খ্ৰেদো খ্ৰেতত আৰু খেতিৰ ক্ষেত্ৰত আহ ড্ৰিপ যেনেকে তুমি ক'লা যোনটো অ ৱাটাৰ হাৰ্ভেষ্টিং তেনেকৈ খেতিৰ ক্ষেত্ৰত ড্ৰিপ ড্ৰিপ ইৰিগেশ্যন বা টোপ টোপাকৈ জলসিংশন আ খিন্দাসন পদ্ধতি ব্যৱহাৰ কৰিব লাগে, ইজৰাইল দৰে ইজৰাইল দৰে মৰুভূমিৰ মৰুভূমিৰ দেশে এই পদ্ধতিৰে খেতি কৰি কৰি গোটেই পৃথিৱীক আহ পাচলি খোজান ধৰিছে, আমাৰ ইয়াত এতিয়াও পা পথাৰ বুৰাই পানী দিওঁ, যাৰ সত্তৰ পাৰ্চেন্ট ভাজ হৈ উৰি যায়, বা মাটিৰ তললৈ সোমাই যায়। ড্ৰিপদ পোন পোনপোনে অহ শিপাত পানী পৰে নব্বৈ পাৰ্চেণ্ট পানী বাচে। উদ্যোগতো উদ্যোগ বোৰও বোৰেও যিৰ লিক জিৰ লুকুইজ আ ডিচাৰ্জ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
নীতি লব লাগিব, মানে কাৰখানাৰ পৰা এক টোপোলা এক টোপোলা লেতেৰা পানী বাহিৰ লৈ নাযায় ভিতৰতে স শুধান কৰি আকৌ ব্যৱহাৰ কৰিব লাগে। চৰকাৰে আইন আঁৰি আইন কৰিছে, কিন্তু আমি নাগৰিক হিচাবে চকু দিব লাগিব। কাৰখানাৰ কাৰ্যৰ অ নৈখনৰ ৰং সলনি হয় যেচেন হয় যেচেন অহ। যেচনেন নাই, তুমি কি ভাবা এই বিষয়ত?
হয় তুমি ঠিক কৈছা মই তোমাৰ সৈতে একেমত, আৰু শেষত মই ক'ব পাৰোঁ যে আমি সকলোৱে এটা উদ্দেশ্য ল'ব লাগিব আৰু সকলোৱে এটা হেৰি অংগ কাম কৰিব লাগিব যে সকলোৱে পানী বছোৱাত আ মানুহৰ লগত আলোচনা কৰে মানুহক বুজাওক। আজিৰ পৰা যি সেই যা ত্ৰাটো আৰম্ভ কৰাটো উচিত আৰু সকলোৱে পানী বচোৱাটো উচিত। আজিৰ বাবে এইখিনিয়ে ধন্যবাদ।
অঁ।